হেল্ল'। হেল্ল'।
হেল্ল'।
হয় মাতটো আহিছে নে মোৰ?
হয় আহিছে।
আহ বাকী ভালনে খবৰ?
ভাল।
আচ্ছা কি কি কৰিলা আজি গোটেই দিনটো? হেল্ল'।
হয়।
কি- কি কৰিলা আজি গোটেই দিনটো? ব বতৰ কেনেকোৱা আজি, বৰষূণ হৈছে নে নাই?
বৰষূণ নাই হোৱা।
নাই হোৱা ন? অ
হয়।
বাকী গোটেই দিনটো কি কি কৰিলে পুৱাৰ পৰা এতিয়া লৈ?
হয়। উম। যিহেতু শিক্ষকতাৰ লগত- জড়িত মই- তেনেকোৱা বিদ্যালয়লৈ যোৱা হয়।
হয়।
হয় তেনেকুৱা বিদ্যালয় গৈ ছাত্ৰ ছাত্ৰীখিনিৰ লগত ব্যস্ত থকা হয়। সিহঁতৰ পৰীক্ষা সমূহ আহিছে। পৰি পৰীক্ষাসমূহ আহি থকাৰ বাবেজ সিহঁতক অকণমান, ভালকৈ তৈয়াৰী। কৰোৱাৰ বাবে ব্যস্ত ৰখা হৈছে।
হয়। সেইটো কি পৰীক্ষা আহিব ন আজি। অ, ছ ছমহীয়া পৰীক্ষা ন।
হয়, হয় প্ৰথম গোট। পৰীক্ষাবোৰ আৰম্ভ হৈছে সিহঁতৰ।
হয়।
হয়।
ত শিক্ষকতা। জীৱনটোতো সাধাৰণ নহয়। মানে মানুহক কেনেকৈ আমি। এটা ভাল জ্ঞান দিব পাৰো। আছে শিক্ষক হিচাপে।
হয়।
কেনেকৈ জ্ঞান দিব পাৰো আমি সদায় সেইটো বিষয়কে চিন্তা কৰো হয় নে ন।
হয় স।
সেই। শিক্ষা, শিক্ষাটো অকল এটা সীমিত বয়সৰ ভিতৰত থাকে নে নাই শিক্ষাটো একদম জীৱনব্যাপি চলি থাকে।
নাই, শিক্ষা সীমিত বয়সৰ ওপৰত নাথাকে। শিক্ষা বোলা বস্তুতটো গোটেই। বন ধৰি চলি থাকে আমাৰ মানুহৰ।
তেতিয়া আমি জীৱ চলা এটা প্ৰক্ৰিয়া বুলি ক'ব। হয় ন।
হয় জীৱন বিয়াপি চলা এটা প্ৰক্ৰিয়া হয়।
হয়। তোমাইটো হাই।
স্কুলীয়া শিক্ষাটো শেষ হোৱাৰ শেষ হলেও আমি মানুহৰ জীৱনত বিভিন্ন ধৰণৰ কথা শিকিবলৈক থাকে, ব্যৱহাৰ পাতি। তে। পঢ়া আৰম্ভ কৰি। বিভিন্ন কথা, শিকি। থাকিব থাকে।
এইটো কি বোলে আভ্যয়ন্তৰীণ শিক্ষা আৰু বাহ্যিক শিক্ষা বুলি কয় ন
হয়
ত আভ্যন্তৰীণ শিক্ষাৰ লগতে বাহ্যিক শিক্ষাৰ আমাৰো খুবেই প্ৰয়োজন মই যিমান দূৰ জানো। ত' আমি সমাজত খাপ খাবলৈ হ'লে আমি বাহ্যিক শিক্ষাতো ল'বই লাগিব
হয়। আপুনি? কিবা কৰ্ম -কৰ্মসস্থাপনৰ লগত জড়িত আছেনে?
তেনেকা মই কৰ্ম সংস্থাপন হিচাপে আহ বিজনেছ চাইড বৱসায়িক ত' বৱসায়িক হিচাপে মই অকনমান কা কনষ্ট্ৰাক্সন লাইনত আছো।
হয়।
ত' সেইটোৱে আৰু জীৱনটোত চলিব লগাটো।
হয়।
বাকী আ -আপোনালোকে যিহেটো শিক্ষাৰ লগত জড়িত বিদ্যালয়ত যোৱা হয় বাকী বিদ্যলয়ত অকল পাঠ্যক্ৰমৰ কাৰিকুলামৰ ভিতৰতে আহ শিক্ষাবিলাক সীমিত নব বাহ্যিক শিক্ষাবিলাকো ল'ৰা -ছোৱালীক দিয়ে অকনমান যদি আপুনি কৈ দিয়ে ভাল লাগিল হয়।
অহ, লৰা -ছোৱালী বিলাক আজিকালি আগৰ দৰে নাই থকা সিহঁতে বহুত মানে বেলেগ হৈ গৈছে। আগৰ যুদি ছাত্ৰ -ছাত্ৰীসমূহ একেবাৰে শান্ত হৈ শ্ৰেণীত বহি থাকিছিল আজিকালি সিহঁতে এক একেবাৰে শান্ত হৈ বহি থাকিব নিবিচাৰে কোনোবা ক্ষেত্ৰত। ত' আমি আগৰ যেনেকৈ শ্ৰেণীসমূহত বুজোৱা হৈছিল তাত কৈ অকণমান বেলেগকৈ বুজাব লগা প্ৰয়োজন হৈছে মানে পদ্ধতি বিলাক যিহেত টো, আহ, সিহঁতৰ খা শ্ৰেণীটো বেলেগ হয়। সেইকাৰণে সিহঁতক আমি বেলেগ পদ্ধতি তিৰি বুজাব লগা হয়।
আগত আহ আগত বোলে এ' আগত তে আমি শুনিছিলো শিক্ষাৰ -শিক্ষাৰ আগুৰিবলে বাছৰ চেকনিত কিন্তু এতিয়া আপুনি আহ ছাত্ৰ -ছাত্ৰীক আহ মানে গালিও দিব নোৱাৰে।
হয়। তেনেকুৱা হয়।
কি কৈছে?
দুই হাজাৰ নাছিলে? এ' কি- কি -কি শিক্ষা বুলি কয় সেইটো অ' সৰ্বশিক্ষা নে কি বুলি আছে।
সৰ্বশিক্ষা ৰাজ্যিক সৰ্বশিক্ষা হয়।
সেইটো কেতিয়া পৰা হৈছে দুই হাজাৰ নয়ত নে দুই হাজাৰ আঠৰ মোৰ একজেক্ট ইমান মনত নাই।
টো অহ সঠিককৈ মনত নাই মোৰ তেনেকুৱাই আছিল কিবা এটা।
হয়।
মই-মই ব্যক্তিগত খণ্ডৰ লগত জড়িত।
অহ ব্যক্তিগত খণ্ডৰ লগত? সেইটোয়ে ব্যক্তিগত-ব্যক্তিগত খণ্ডত যিমান মানে এ শিক্ষক শিক্ষ থাকে ত সেই কৰিব লগা হয়। মই যিমান দূৰ জানো ব্যক্তিগত খণ্ডৰ মানে শিক্ষক-শিক্ষয়িত্ৰী সকলক বহুত প্ৰিপ্ৰেচন
দায়িত্ব বিলাক হয়, দায়িত্ব বিলাক বেছি কৈ থাক সিহঁতৰ যিবিলাক মা দেউতাক আছে সিহঁতৰ ওপৰৰ সিহঁতে প্ৰ নকৰা উত্তৰ সমূহ দিব লাগে লৰা ছোৱালী নম্বৰ সমূহ। সঠিক পৰিমাণত আনিব লগা হয়। স্কুলখনৰ যিটো ধাৰা আছে। পাছ কৰাৰ সেইটো চলাই নিব লগা হয়।
বাইদেউ অ তেনে কয় এ যদি শিক্ষাতটো আমি আহ শিক্ষা যদি কওঁ আমি এ বৰ্তমান যিমানখিনি চাই আছো বা দেখি আছো আহ আহ চৰকাৰী বিদ্যালয়তকৈ ব্যক্তিগত বিদ্যালয়সমূহ মত ভাল ৰিজাল্ট
ব্যক্তিগতখনৰ বিদ্যলয়সমূহ এই কাৰণে ভাল ৰিজাল্ট কৰা হয় সিহঁতৰ এটা দায়িত্ব থাকে। আ চ চৰকাৰী যিবিলাক শিক্ষা খণ্ড আছে সেইবিলাকৰো দায়িত্ব বাঢ়িছে। কিন্তু কিন্তু যিবিলাক ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে, সিহঁতৰ যিবিলাক গাৰ্জেন আছে সিহঁতে এটা যিহেতু দায়িত্বত পঠাই দিয়া হয় বি বিদ্যালয়খনত বেছিকৈ অলপমান
হয়।
চাপ-চাপ পাই, চাপ প্ৰয়োগ কৰা দৰে হয় তাৰ ফলতে ছাত্ৰজনো অকমান ভাল। এ, পৰিৱেশৰে ভাল। ৰিজাল্ট পোৱা যেন অনুভৱ হয়।
হয়, ত' মই যিমান দূৰ দেখিছো অ, ত আমি ব্যক্তিগত খণ্ড বিলাকত, ব্যক্তিগত মানে বিদ্যালয় বিলাকত, ব্যক্তিগত খণ্ডৰ বিদ্যালয় বিলাকত এ গাৰ্জেনছ বিলাকে বা অভিভাৱকে যে এতিয়া ল'ৰা ছোৱালীক পতাই কিন্তু খুব শাৰী পাতি কৈ মানে ধুনীয়াকৈ, আহ স্কুলৰ ৰুটিন বোৰ বনাই দিয়া দেখা যায়। কিন্তু সেইটো ক্ষে যদি আমাৰ চৰকাৰী ক্ষেত্ৰতো যদি আমাৰ অভিভাৱকসকলে যদি অকণমান যদি কনচিয়াছ হ'লো হয় ত' নিশ্চয় আমি আছা হয়, যদি প্ৰাইভেট হয়, সজাগ হলে হয়, ত' ব্যক্তিগত খণ্ডত যেনেকৈ আমি অ
হেল্ল'।
আহ ল'ৰা ছোৱালী মান ব এই মানে ভি আছে আপোনাৰ মাতো আহি আছে।
অ অ।
হেল্ল'। অ, ত তেনে তে যদি আমাৰ আহ হয়, আমাৰ যদি এই চৰকাৰী খণ্ড বিদ্যালয়ত চৰকাৰী বিদ্যা বিদ্যালয় বিলাকত আমাৰ মা দেউতাই বা গাৰ্জেন বিলাকে অলপমান যদি কনচিয়াচ হয় নিশ্চয় মই ভাবো, যে চ এটা ৰিজাল্ট কৰিব মই আজি দেখি আছো মানে লৰা ছোৱালী তাৰ মানে অ, গাৰ্জেন ত কনচিয়ছ
হয়।
ত' সেইটো ক্ষেত্ৰত সেইটো আমাৰ কিছুমান, হয়।
আগতকে যিবিলাক মা দেউতাক আছে আজিকালি মানে গুৰুত্ব দিয়া হৈছে ল'ৰা ছোৱালীক বহু ক্ষে ত গুৰুত্ব দিয়া হৈছে। আগতকৈ
কাৰণ আহ, মই যিমান দোৰ জানো শিক্ষা, হয়। কওক।
অ চৰি, কেতিয়াবা কিছুমান চৰকাৰী খণ্ড বিদ্যালয় আছে মাত্ৰ নম্বৰ বহুত ৱাতো গুৰুত্ব দিয়া হয় যিবিলাক অ নহয় চৰ কাৰণ ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাক বেছিভাগ নম্বৰ বঢ়োৱাটোত কেতিয়াবা গুৰুত্ব দিয়ে। কিন্তু যিবিলাক চৰকাৰী খণ্ডত বিদ্যালয় আছে, সেইবিলাকে যোনটো ল যিটো শিশু বা ল'ৰা ছোৱালী আছে সিহঁতৰ মনৰ গঠনৰ পৰা আৰম্ভ কৰি সিদ্ধান্ত লোৱা যিটো ব্যৱহাৰ পাতি সেইবিলাকতো কিছমান গুৰুত্ব। দিয়ে দুয়োটা ভ ক্ষেত্ৰত। অকমান বেলেগ হয় আচলতে! আজিকালি দেখ খা গৈছে চৰকাৰী স্কুলৰ বিদ্যালয়বিলাকো মানে। সিহঁতক এদিন মানে। যিটো পাঠদান, সেইটো অকমান কমাই কেনে, সিহঁতক বেলেগ শিক্ষা দিয়াৰ যিটো প্ৰয়োজন, সেইটো অনুভৱ কৰি। নাচ, গানত। পৰা আৰম্ভ কৰি। কুইজৰ পৰা আৰম্ভ কৰি, যিটো এইখিনি স্কুলত পঢ়ি থকা ল'ৰা-ছোৱালীখিনিৰ কাৰণে একেবাৰে গুৰুত্বপূৰ্ণ হয়।
কাৰণ শিক্ষা। শিক্ষাতটো আমি, এ চলাই লৈ যাব লাগিব। আ সেই শিক্ষা অবিহনে আজিৰ জগতত এন্ধাৰ বুলিয়ে ক'ব পাৰি। আজি যিটো, মানে। আ, আমাৰ পৃথিৱীখন এক। একেবাৰে সৰু হৈ আহিছে। ত' সেইকাৰণে আমি শিকাটো অতি জৰুৰী বুলি ভাবো মই। যুনে যিমান পাৰে শিকাৰ প্ৰতি আগ্ৰহী হ'ব লাগে। আৰু সেইটো মই যিমানটো জানো, আমি পৰাপক্ষত মানে। আ এৱাৰনেছ এটা, সজাগতা সভাবোৰ পাতিব লাগে গাঁৱে গাঁৱে। শিক্ষাকণ আগবঢ়াই লৈ যোৱাৰ কাৰণে।
আজিকালি, সজাগতা সভা বহুতেই প্ৰয়োজন হৈছে স্কুলবিলাকত যিটো মানসিক স্বাস্থ্যৰ গুৰুত্ব। মই ভবা মান ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ গুৰুত্ব আৰু কেৰিয়াৰৰ।